হেল্ল' হেল্ল' কি কৰিছে? শুনিছো শুনিছো।
এ আছো আছো, তাকে বোলো ভাত কেইটা খাই আহি পাইছো।
অ' খবৰ-খাতি?
খবৰ-খাতি ভালে ভালে, তোমাৰ?
ভালে ভালে, গৰম কেনেকুৱা পৰিছে সেইফালে?
অ' এই গৰম পুৰা, শুবই পোৱা নাই ইমান গৰম। তাকে আৰু ভাতকেইটা খাই, অকণ বাহিৰত বহো।
অঁ। অ', বাকী তোমাৰ মোৰ মানে এটা কথা কাৰণে, তোমাক ফোন এটা কৰিলোঁ মানে।
অ' তাৰপিছত
এ মোৰ মানে গাড়ী কেইখনমান আছিলে। তুমি চেল কৰিব পাৰিবা নেকি?
কি কমাৰ্চিয়েল গাড়ী নেকি?
অ' মানে চাৰিখন আছিলে দুখন টমটম, আৰু দুখন এ হেৰি তোমাৰ চুইফট ডিজাৰ।
অ' তুমি মোক এটা কাম কৰিবা নহলে তুমি মোক গাড়ী কেইখনৰ ধৰ হেৰি ফটো কেইখন মোক ফটোকেইখন মান মাৰি দি দিবা। মই তোমাৰ ধৰ এতিয়া কাষ্টমাক সুধিবলৈটো, কাষ্টমাৰক সুধিবলৈতো কাষ্টমাৰে যদি কয়, কাৰ খন চাওঁচোন কেনেকুৱা?
অঁ।
তুমি মোক ফটো কেইখনমান মাৰি পেলাই দি দিবাচোন হোৱাটছএপত।
অ' গাড়ী ধুনীয়া হৈ আছে, গাড়ী চলাই নিব আৰামত দূৰ-দূৰ যাব গাড়ী। খালি এখন অকমান এক্সিডেন্ট হৈছিল এবাৰ, এখন অকমা এক্সিডেণ্ট হৈছিলে এবাৰ, সেইটো প্ৰব্লেমটো অক-অকমান খালি মানে ৰিপেয়ৰিঙৰ প্ৰব্লেম এটা আছে। বাকী বাকী একো নাই। বাকী বাকী দুখন টমটম মানে চেলিং হোৱা নাই মানে। মানে চেল হোৱা নাই, সেইটো কাৰণে তোমাক কলো মানে।
মোৰ মানে লগৰ কেইটামান আছে, মানে মোৰ চিনাকি মানুহ দুটামান আছে।
ধৰা, মই তোমাৰ এনে প্ৰাইচটো কিমান মান লাগিব এখনত?
প্ৰাইচটো এখনত তোমাৰ মই আঢ়ৈ লাখ হ'ল, আৰু এখনত চাৰে তিন লাখ।
অ' আৰু টমটম কি খনত?
টমটম এখন বেয়াই হৈছেগৈ, এখনত ত্ৰিশ হাজাৰ আৰু এখনত ষাঠি হাজাৰ মান ল'ম।
অঁ, ঠিকে আছে
তাকে।
তোমাৰ হেৰি এ, মই মানতোক সুধি পেলাই। মই তোমাৰ পাইচকেইটা ক'ম বাৰু দে। মানুহকেইটা কি কম-বেচ কৰে, মানুহকেইটাই কি কম-বেচ কৰে কৰিব আৰু।
উম', তাকে অ। মোক তুমি নাম্বাৰটো দিবা বাৰু দেই, খালি মোক চেল-চেলটো কৰাই দিয়া আৰু তোমাক কিবা এটা দি দিম।
অ' ঠিক আছে দিয়া, মই হেৰি কৈ দিম। অ তুমি হেৰি এটা কাম কৰা নহলে কাৰ গাড়ী কেইখন তুমি এনেকিবা এয়াৰপৰ্টে চিয়াবলৈ লগাই দিয়া নহ'ল
নাই নাই মই মানে গাড়ী কেইখন বেয়া হৈছে গাড়ী কেইখন বিক্ৰী কৰিম মই মানে ফাৰ্ম এখন খুলিম তোমাৰ
আহ
মই মানে এই গৰু খুটি এটা বনাম মানে মাটিটো গৰু খুটি এটা বনাম মানে মাটিতটো লোৱা হলেই
অ আচ্ছা গৰু পুহিবা নেকি।
উ গৰু পুহিম মানে গৰু অলপ মানে অনা হৈছে আৰু অলপ মানে আনিব লাগে কাৰণে গাড়ী কেইখন বিক্ৰী কৰি দিম মানে চেল হোৱা নাই।
অ আচ্ছা হেৰি তুমি কেতিবা আৰম্ভ কৰিবা কি
মই তোমাৰ যেতিয়া ছিল কৰা মোৰ বোলে কাম চলিয়ে আছে বাৰুতে খুটিৰ
অ
তুমি যেতিয়াৰ পৰা আৰম্ভ কৰা মানে চেল কৰি দিয়া তেতিয়া মোৰ কাম চলিয় আছে পইচা লাগিব এনেও উ সেইটোৱে আৰু
সে আমাৰ তোমাক ক'ম বাৰু তে বাকী এনে কলৈকো ওলাই যোৱা নাই
বাকী কলৈকো যোৱা নাই যাম বুলি ভাবিহে আছো
অঁ অঁঁ
যোৱা হোৱা নাই গৈ মানে।
অ কলৈ যাম বুলি ভাবিছা এনে
তাকে মই এনেই এপাক এইফালে যাম বুলি ভাবি আছো তোমাৰ এই শ্বিলঙৰ চাইডে।
অ চিলেমা চতে
অ মানে প্লেনতো হোৱা নাই তাকে মানে
অ শ্বিলং যাব পাৰিবাৰ এতিয়া গৰম ন। তাত ঠাণ্ডা হৈ আছে বতৰ ধুনীয়া।
অ মানে আপাৰ চামৰ চাইডে মানে আৰু পাৰাচ্ৰামৰ ছাইডে মানে ঘূৰি থকাই হয়তটো
অ
এইবিলাক কিবা কথাই চথাই যাম বা চামুচাইডে যোৱাই হয় সেইটো কাৰণে এবাৰ সেইফালে যাম বুলি ভাবিছিলো।
অঁ মই তোমাৰ এই কাৰৰ হেৰি এটা খুলিলো নহয় অ কাৰহে আহিছে বাইকৰ
হয়
পাইক কো তোমাৰ দোকান খলিলও
ছেকেণ্ড হেণ্ড
চেকে হেণ বাই কিল অ
উ
তোমাৰ চবাই কবা তোমাৰ ডমিনাৰ চমিনাৰ আন ফাইভ এক্স পাচ হিমালয়ন চপ এনেুৱ ললে ল'ব পাৰিবা মই ব কম দামৰ দ
তোমাৰ ইনষ্টাগ্ৰামৰ এ একাউণ্ট বনোৱা নাই মানে ছেকেণ্ড হেণ্ড ডিলাৰটো
ছেকেণ্ড একাউণ্টো ইনষ্টাগ্ৰামত নাই ইউটিউবতহে আছে
অ মোক দি দিবা লিংকটো মই শ্বেয়াৰ কৰি দিম লগৰ বিলাকলে
অ অ অ ত মানে মই ভিডিঅ' বিলাক বনাও বনাই পেলাই তোমাৰ ইউটিউবতে ইউটিউব অহ
অ অ ইউটিউবতে বনোৱা ন
অঁ ইউটিউবত বনাওঁ পৰা মোৰ সাতাইছ লাখ আছে ছাবস্ক্ৰাইবাৰ
অহ অ তাক ভালেই দিয়া তাপাও কিবা এটা হয় চাগে ন ইনকাম তোমাৰ মাথলি
মানলি মানে ইনকাম বুলি ক'বলে সেইটোৱে আছে আও বেলেগ মানে তোমাৰ আগতে মই তুমি জানাই দেখোন গাঁহৰি বিছনেজ যে আছিলে। তোমাৰ গাহৰি বিজনেচটো তোমাৰ হেৰি এই মানে কি বেমাৰ আহিলে
অ
বেমাৰ আহোতে গাহৰি কেইটা ম মৰি থাকিলে গোতেইকেইটা তাৰপিছত বিজনেছ চো লছ হল আৰু তাৰপিছতে মই আকৌ লোন কেইটামান লৈ পেলাই তোমাৰ এ এনেকে বাইকৰ চছেকেণ্ড হেণ্ড সেয়াকে খুলিলো
অ
তাৰছত এতিয়া সেইয়াই আৰু
অ বাকী তুমিহ হেৰি এনেই ইয়া কৰা নেকি অনলাইন ব্যৱসায় চেৱসায় মানে
অনলাইন মানে তোমাৰ সেনেকুৱা ব্যৱসায় কৰা নাই।
এই মানে অনলাইনৰ পৰা কিবা কিবি মানে তুমি অৰ্ডাৰ চৰ্ডাৰ এইবিলাক কৰা নেকি
অৰ্ডাৰ অ ক আগতে কৰিছিলো
অ কৰিবা মানে আজিকালি বজাৰৰ যিহে দাম সেইটো কাৰণে কৈছোঁ মানে অনলাইনত অকমান সস্তাতেই পায় মানে
অ মই মানে আ আগতে মানে তোমাৰ অনলাইনত বহুত বস্তু অৰ্ডাৰ দিলো তাৰছ তে মই এই আজিকালি মানে তোমাৰ বিফালে বিন্দুগুৰি বুলি কোৱা জেগা এটা আছে
অঁ
তাত, তোমাৰ কম-কম দামতে তোমাৰ কাপোৰ-চাপোৰ দিয়ে মানে!
অ',।
তাৰপা আনোগৈ তোমাৰ ধৰ এটা স্পুটিং তোমাৰ তিনশ চাৰিশ।
অ মানে তোমাৰ মানে হেৰি ধৰ তোমাৰ ডিলাৰত লগাব বেনাৰচ তেনাৰ এইবিলাক অৰ্ডাৰ চৰ্ডাৰ দিব পাৰা কমতে হয় মানে
কমতে হয় অ তাকে। উম এনেই তোমাৰ হোটেলখন কেনেকুৱা চলি আছে
মোৰ হোটেলখন ঠিকে থাকে চলি আছে। পাৰা যদি মোক, এই লেবাৰ কেইটামান দিবাচোন। বাচন বৰ্তন এনেকুৱা ধোৱা কৰা চাফ চাফা চিকুণ কৰা।
অ', অ',। হ'ব বাৰু তে আ আগৰ যে চাইজ অ', চাৰিটা আগৰ চাৰিটা আছিল ন?
এতিয়া আৰু তিনটামান লাগে মানে মোক
অঁ।
আৰু তিনটা লাগিব তিনটা তোমাৰ মই কাইলে মানে কম দিয়া মোৰ মানে চে ল'ৰা দুটা মান সিদিনাখন কৈছিলে যে হোটেলত কিবা-কিবি কাম-চাম থাকিলে মোক ক'বা।
আচ্ছা মই ক'লো মোৰ লগৰ ল'ৰা এটা টা তাৰ হোটেল এখন আছে তাতে কৰিব পাৰিলা হয়।
অ হোটেলখন মানে পিছফালে ৰুম ৰুম বনাইছো আৰু মানে ডাঙৰ কৰিছো আৰু সেইটো সেই কাৰণে মানে কাৰ কেইখন চিল কৰাই দিও মানে হেৰি কৰিম মানে এইকেইদিন লাগি আছো যে।
অ
এইখিনি হ'লেই মানে বিজনেচটো আৰম্ভ হ'ব আৰু মোৰ।
অ বাকী গৰু বেছি গৰু গৰুটো তুমি কোনটো হেৰি জাৰ্চিটো আনিবা নেকি
উম লোকেলো থাকিব জাৰ্চিও থাকিব তাকো আকৌ তোমাৰ মিয়া বিলাক বোলো মিয়াও অলপমান কণ্টেক কৰিছো গোবৰ চোবৰ নিবলৈ
অ তোমাৰ আজিকালি গৰু বিজনেচটোত মানে তোমাৰ বহুত লাভ আছে তোমাৰ গাখীৰ বিক্ৰী কৰিব পাৰিবা গোবৰ-চোবৰ বিক্ৰী কৰিও পাবা গৰু বিক্ৰী কৰিলেও পইচা পাবা।
অ মানে তোমাৰ হেৰিও আছে তোমাৰ তাৰ লগতে মানে দৈও বনাম মানে মই
অ গাখীৰ গাখীৰটোৰ পৰা তুমি দৈ, পনীৰ এনেকুৱা ধৰ বনাই পেলাই তুমি সেইটো বিক্ৰী কৰিলে তুমি ভাল ইনকাম এটা পাবা
অ'এইটো হোটেলতে যায় মানে মোৰ।
অ হোটেলত দিয়া নেকি
উম মোৰ নিজৰ হোটেলতে মানে গাখীৰ-দৈ এইটো পেকিংতেই গুচি যায়।
অহ তাকেহে তোমাৰ হেৰি
গৰু গৰু জনীৰ লগতে তুমি হেৰি এ মহ মহ' দুটামানো লৈ আনা।
অ মহ মানে পোহিবলৈ অকমান মানে এইয়া আৰু মানে পইচাটো মানে মিলা নাই মিলিলেই মানে আনিলো হয় আৰু
অহ
এই মানে হোটেলৰ এই ৰুম দুটা বনাই আছো যে ৰুম দুটা ওলোৱাৰ পিছত আহি যাব আৰু আহিলে ল'ম বুলি ভাবি আছো তাকে মাত মাটি অকণো ল'ব লাগিব আৰু অকণ ডাঙৰ কৰিম গোটেটো মানে
আচ্ছা
এতিয়া চাপৰি চাইডে তিনি কঠ তিনি কঠ হয় এই মানে তিনি কঠা মান মাটি এতিয়া তিনি কঠামান মাটিতহে আছে এতিয়া
অহ
পিছলৈ খুটিত মানে এ এবিঘা মান মাটিৰ খুটিটো বনাম বুলি ভাবিছো মহ চহ ৰাখি ৰাখিম কেইটামান সেয়া আৰু মানুহ দুটাও মানে লব লাগিব
অ মাটিটো অকন তোমাৰ ডাঙৰ হোৱা হয় তুমি তাত কাষতে ফিচাৰি চিচাৰি এটা যদি খান্দি দিলা হয়
তোমাৰ পানী-চানী আহিলেতে প্ৰায় মাছ-চাছ কেইটামান সোমালে হয়। তেতিয়া ঘৰতো খাব পাৰিলা ভিতৰত থকা কথা বিক্ৰী কৰিব পাৰিলা হয়।
অঁ অঁ, মানে আগতে মানে মওতটো কৰিবলৈ মানে মাটিটো অলপমান বঢ়াব লাগিব মানে।
অঁ।
বহাবলো মানে চাইডত কৈ আছে কথা পয়ত্ৰিশ হাজাৰনে চল্লিশ হাজাৰকে কৈছে। আকৌ এবিঘা এটা লোৱালেকে অলপমান লাগিব বাৰু তে এই ৰুম দুটা ওলোৱা নাই না, ৰুম দুটা ওলালে হৈ যাব তোমাৰ। পিছচাইডে ৰুম কেইটামান বনাই আছোঁ মানে হো হোটেলৰ।
আতচ্ছা।
এইকেইটা ওলালে কাম হৈ যাব মানে এই চাইডৰ আকৌ, তোমাৰ খুঁটিৰ কামটো আহি যাব। তাকে তোমাৰ গাড়ী কেখ খন চেল কৰাই দিবা, যদি বেয়া নোপোৱা।
অঁ হ'ব মই তোমাক সুধি পেলাই তোমাক ক'ম বাৰ যে।
অঁহ।
বাকিলেম তু তুমি এনে বাইক চাইক নোলোৱা? উম খালো খালো। তুমি বাইক চাইক নলোৱা নেকি?
বাইক- চাইক মই এখন চলিয়ে আছে দেখোন আৰু এখন পিছত লম ল'ম ৰখা, তোমাক মই কম বাৰুতে।
মানে মানে মই ক'লো তোমাক হেৰি মোৰ তাত মানে ডমিনাৰ ফৰ হানড্ৰেড এখন আহিছে।
অঁ ডমিনাৰ নহয় মানে তুমি হেৰি চাবাচোন ৰয়েলৰ কিবা
ৰয়েল এনফিল্ড মোৰটাত আছেটো! তোমাৰ এ বি এছ চিৰ তোমাৰ চৰ্ত পামজাপ লগোৱা আছে।
অ', বুলেট মানে, কি ক্লাছিক কিবা-কিবি চাবাচোন।
অঁ ক্লাচিক থ্ৰী ফিফটী বি এ চিকছ, বি এছ অঁ।
নয়, তেনেকুৱা বুলেট এখনেই ল'ম বুলি ভাবিছোঁ।
অ' সেনেকুৱাই লোৱাই ভাল। তোমাৰ বুলেটখন ললেটো তোমাৰ বহুত দূৰ-দূৰ জেগা যাব পাৰিবা।
অঁ, জেগাও যাব পাৰিম চাপৰি তাপৰেও চলিব।
চাপই চবতে মানে বুলেটখন তুমি পৰি পৰিলো একো নাই এতিয়া তুমি এতিয়া আৰ ওৱান ফাইভ এখন ল'লা। আৰ ওৱান ফাইভখন তুমি কিবা এটা কৰি এক্সিডেট এটা হৈ গ'ল ধৰ এতিয়া তুমি গোটেই গাড়ীখনটো চেঞ্জ কৰিব লাগিব। অকমান বস্তু এটা অকনমান বস্তু এটা ভাঙিলে গোটেই মানে গাড়ীখন চে চে হৰি কৰিব লাগিব
অঁ।
সেইটোৱেটো।
হয় বাৰু। সেইটো কাৰণে বুলেট খন মোৰ এনেও ভালো লাগে বাৰতে।
অঁ, এ হ'ব দিয়া।
অঁ, অঁ, অঁ হ'ব দিয়া পিছত কথা পাতিম। অঁ অঁ।
কথা সুধিব দিয়া।
অ', অ', অ', হ'ব।